শুনি আছোঁ।
উম! অকনমান খাই লওঁ ৰ।
কি খাই‌ ল?
ক আহ ক?
আহ নয়নজ্যোতিক লগ পাইছা নাই, নয়নজ্যোতিক?
অঁ নয়নজ্যোতি নাই পোৱা, সিদিনা কেষ্ট এটা হ'ল তাৰ ভাগৰ।
কি হ'ল?
ঘৈণীয়ে ক'লে পাপৰি যে পাপৰি দে হেৰিটি আছিলে, এই আজিকালি ৰিলছত অলপ ভাল নাহে ন অলপ বেয়া-বেয়াহে আহে ভিডিঅ'।
গম পাইছোঁ।
তেনেকুৱা কেইটামান কি আহিছিলে? তাৰপৰা ফাৰ্মাছিত আছিলে। অ ফাৰ্মাছিত আছিলে তাৰপা মাতিলে ধুনীয়াকে, মাতিলে সি গল আৰু এই ভাইদাহঁতৰ দোকানৰ সেইখনলে তাৰপা সেইখনৰ পৰা মানে মেডিকেলৰ ফালে লৈ গ'লগৈ তাৰপাছত
কোনে নিলে?
পাপৰিয়ে?
অঁ!
তাৰপা অঁ ভালকে লৈ গৈছে আও এই গম-চম নাপায়, তাৰপা হেৰি তাৰপা তাৰ ভাগৰ ফোনটো সুধিছে ফোনটো চাওঁ দে ক বুলি মোৰ ভাগৰ নাম্বাৰটো কেনেকে ছেভ কৰিলি? তাৰপা ফোনটো ললে, ফোনটো লোৱাৰ পিছত কৈছে ত‌ই বোলে মোলে এইবিলাক কি দি আছ বোলে? তাৰপৰা লৈ মেলি একচৰ দিলে তাৰপা এচৰ দিয়া পিছত তাৰপৰা ফোনটো ললে মানে মাটিলে দলি মাৰি দিলে।
অঁ তহঁতি দেখি আছিলি নে কি?
অঁ! তাৰপৰা দলি মাৰি । মাৰিলে ফোনটো ভাঙিলে ব। তাৰপা- এই ভগাৰ ভিতৰত এতিয়া আইফোন কিনিবলে পগলা হৈ আছে।
অঁহ
তাৰপা চবেই দেখিছে বহুতে দেখিছে। মেডিকেল এই তালুক দা অঁ তালুকদাৰ ঘৰৰ মানে পদূলিতে আৰু।
অহ।
আৰু তা'তে ৰংপুৰ যে- ঘৰৰ পদূলিতে।
মাক'ক খুজিলেই হ'ল চোন ফোন কৰি পেলাই পইচাটো।
অঁ এতিয়া কি, কি বুলি সুধিব এতিয়া।
মাকক খুজিলে হ'ল। ভাঙিলে ফোন, ভাঙিলে মোৰ ভাগত দিয়ক।
অঁ এতিয়া আকৌ সি কি বুলি ক'ব এতিয়া কেলে ভাঙিলি বুলি কলে?
অঁ ই' এনেকুৱা হেৰি ভাল পাইছেনে?
হাঁ
ই' এনেকুৱা বোলো সংস্কাৰী ভাল পাইছেনে।
অঁ সংস্কাৰী মানে বহুত চভাব-চৰিক্র ভাল। বহুত ভাল।
অঁ
উম। ৰূপে-গুণে চবৰ ফালৰ পৰাই।
চব ফাৰল-
উম।
তাকে কমল লোচনক লগ পোৱা নাই।
কমল লোচন নামটো শুনা, শুনা লাগিছে কৰ'বাত।
আমাৰ গাওঁৰ বুঢ়া লৰাটো।
অ গাওঁ বুঢ়া ল'ৰাটো। সেই গাওঁ বুঢ়া লৰাটো এতিয়া সি বাইকৰত নিজে দিলে নে লোকৰ তা'তে সোমাই আছে মই ধৰিব নোৱাৰি। ইমানেই বিজি হৈ গ'ল মানে।
অঁ
সেইদিনা লগ পলো। ডক্তৰ ভাগৰ এক্সিডেন্ট হোৱা- অঁ খবৰতে পাইছিলো যে। তাৰপিছত এটা দুদিনৰ পিছতে নেকি তাপা লগ পোৱা নাই আৰু। সি কিবা মেডিচিন নিবলৈ আহিছিল। ঔষধ নিবলৈ আহিছিলে।
অঁহ
ঠিকে আছে। চব নিজৰ, নিজৰ কামত ব্যস্ত হৈ গৈছে।
অঁ
আমাৰ বান্দৰ টোহে কি কৰি আছে জানো?
বান্দৰটো নেদেখা হ'ল। মানে- খা- খবৰ নথকাই হ'ল আৰু।
কোনোবাই ৰেষ্টকিউ-চেষ্টকিউ কৰি মেলি এই হাবিয়ে-চাবিয়ে মেলি দিলে গৈ নেকি।
নে সিয়ে পুহিছে নে তাকেই পুহি আছে নেজানো আৰু গোৱালা ঘৰ ।
অ এইটো গোৱালাই এয়া ওলাই আহিবলৈ ঢেৰ পাৰ্মিশন ল'ব লাগিল যে।
অ আকৌ হেৰিলৈ যাবলৈ লাগে দলঙৰ ওপৰলৈ যাবলৈও তাৰ পাৰ্মিচন লৈ যাব লাগে।
তাকে আৰে আমাৰ শংকৰে ফোন কৰিছিলে।
কেলে?
ফুৰিবলে যাবি নাযাওঁ বুলি সুধিবলে ।
এ যাব নাই ।
অ মই সোধা নাই ন মোকহে ফোন কৰিছিল যাবিনে নাই বুলি ।
নহয় তেওঁ যাব নাই?
যাব যাব। এতিয়া পইচাটোহে মেইন। আৰু গোট খালে যাব পাৰি আৰু ।
পইচাটো কি ন আৰু পইচাটো লোণটো লৈ লম খেলা খটম মই হেৰিলৈ গুজি যাম নাইবোৰ এইটো মেইন হেৰিলৈ গুচি যাম বাঞ্চলৈ গুচি যাম একাউটটো খুলিম গে।
তাৰপিছত লোণটো মাৰিবলে হাইড্ৰবাদলৈ গুচি যাম।
পোৱা হাইড্ৰাবাদলে যাব ইয়াৰ পৰায়ে পাৰিম ।
য়াতে পাৰিবি নি এই তই দোকানৰ মাথা মাৰ দোকানৰ মাথা মাৰাটো ভালকে গৈ আছে এদিন কবলৈ হ'ব যে তই কলিৰ কাৰণেহে এইটো হলগে আজি বুলি দেই।
অ নহয় সেইটোতো মই মাথা মাৰিমেই ।
মাথা মাৰ মাথা মাৰ ষ্টেণ্ডাৰ্ড ষ্টেডাৰ্ড মানে তোৰ মানে কি কৈছো আৰু এতিয়া বুজি পাইছ ন উন্নত লাগে মানে বস্তুতটো আছে এতিয়া অকৈ ভাগো আছে উন্নত নহয় তিগ আছে এতিয়া উন্নত নহয়। তহঁতৰ খনৰ মানে আলুগঘটতকৈও মানে অকণমান ও উন্নত মানে বস্তুটো । খোৱা বোৱা বস্তুখিনি একে থাকক । কিন্তু মানে বস্তুটো
অ অ গম পাইছো এতিয়া ভাত চাত চব পোৱা আৰু ।
অ
এতিয়া ভাত চাত নাপাই ন।
গম পাইছোঁ ভাত গাহৰি মাংস ।
অ পুৰা চব পোৱাকে মানে এ মানে এতিয়া ত এইবিলাক চব ৰাখিব পাৰিবি এতিয়া এটা কথা ইয়াত দোকানত যোনটো থাকে কাৰিকৰ
গম পাইছো ।
এতিয়া ভাল নহয় আকৌ সিহতি।
তই বিচাৰিব লাগিব তই যদি মাথা মাৰ তেতিয়য়াাহ'লে তই এইটো বিচাইব লাগিব ।
ক'ত ক'ত ত আমাৰ ঢল অ নাই তেনেকুৱা । অ মদাহি বাহিঅ পাৰিলে সিহঁতৰ ৰ থকা মেলা খোৱা বোৱা পইচা পাতি দিয়া, আকৌ দোকান চলিলে চলিলেই নচলিলেও পইচা দিব লাগিব ।
নচলিলে নচলিবলে ত কথাই নাই দেখোন, এই বেংকৰ মানুহখিনিৰ লগত কথা পাতি লবি ।
বেং বেংকৰ বেংকৰ তাতে নিজে বেংকতে বনাই খায়।
এইবিলাক পেতিছ চেটিছ ৰখা মাথা মাৰিব পাৱ।
পেটিচ চেটিছ তেনেকে নচলে আকৌ ।
সেইটো হয়, নচলে আমাৰ দলপত নচলে একো নচলে গুৱাহাটীত হলে এ এনে পাণ দোকান এখন খুলি বহি থাকিলেও চলে ।
সেইটোৱে আমাৰ এইটো জেগাতটো ভাল নহয় আমাৰ ধৰ আছে নেকি অকল বেংক অ আমাৰ ধৰ অকল পেনটো পাটি একোৱেই নাই নহয়।
এতিয়া মই গুৱাহাটীত আছো যে এতিয়া মোৰ সেইকাৰণে মানে এতিয়া মোৰ মনত মানে ঢল পোৱ বস্তুতটো মই পাহৰিয়ে থাকো মানে, যে তাত অ মানুহে নাই দেখোন । মানে দিনত দেখোন মানুহে নাথাকে ৰ'দ দিলে।
অ আৰু ধবত এতিয়া ভাল কিবা এটা থকা হলে, তেতিয়া মানুহটো ভৰ হৈ যায় ।
বা বোলে মেডিকেলখনেই বোলে ভাল ।
অঁ সেইটোৱে মেডিকেলৰ মেডিকেলখন ভাল বোলে মেডিকেলো এতিয়া বুলিব নোৱাৰ অ নহয়। বনোৱা ঠাই
ৰাস্তা বহল কৰিব নেকি?
ৰাস্তা মানে হেৰি আমাৰ দাচৰ দোকানৰ ফালে এইটো হেৰি হৈ য দেইম ।
গম পাইছো এতিয়া এ বেথামৰ দোকান চেথামৰ দোকান হৈ যাব নেকি?
অ। নাজানো এতিয়া উৰিব নেকি? সেইটো চাইডেও মানুহ বিলাকৰ পইচা পাব বাও।দোকান খন উৰিব, মাছৰ দোকান যাব
তহত
আমাৰ আমাৰ মানে অ খৌলাই ন সিলহে যাব আমাৰ সেইটো চাইডে নহয় ।
তহঁতৰ আহিলে গ'লেই হয় ভাল হয় আও, বনি গলি আও গলে ।
অ।
কলে পইচাটো পাবি না তেতিয়া ডাঙকে ইনভেষ্ট কৰিব পাৰিবি।
নহ নহ নহয় এতিয়া আমাৰ যেনেকে আছে এই জুখিবলে মানুহ আহিছিলে নহয় । জুখিবলে মানুহ অ ত মানে সুধিলো মানে এইটো এনে কিমান- তাচ কিমান মান পাম, মানে এনেকে আমাৰ এতিয়া অ চালিহে দি থোৱা তাৰ আগফালে এইখন বাৰান্দাখন। সেইকন লাগে যাব মানে ভিতৰলৈকে নাযায়। তাৰপৰা সেই বাৰান্দা চালি খন দি থলে মানে বেছিকে নাপ পায়নে প
অ এনেই ত যদি পকাত দুইমহলীয়া তিনিমহলীয়া বনাই থ তেতিয়াহলে
তো বহুত চাম দুই মহলীয়া তিনি মহলীয়ালে। তেতিয়া বহুত কম এনেও হাঁহ হয়, আহ নহয় এতিয়া সাঁ নহয় নহয় নহয় সেইটো নহয়, এই মাটি পইচাটোতো পামেই এতিয়া হাঁহ পোৱালিতে যে দি থয় যে। এতিয়া আমাৰ দোকানত যে হাফ কে যে বেৰ দি থোৱা নাই জানো।
অহ।
সেইখিনি‌ ৱাল চাল মাৰি লৈ পেলাই যদি পকাকে যদি এনেকে বনাই দিয়ে মানে বাৰান্দা নিচিনাকৈ অলপ।
তাৰপিছত।
তেতিয়াও পইচাটো অলপ বেছিকে পাম। এতিয়া এনেই
বনাবই আকৌ তহঁতি তহঁতি মাথা মাৰ তহঁতি কা মাথা মাৰ তেনেকে বনাই দিবলৈ যদি মাথা মাৰ সেইদখৰলেকে, পকা খুটাকে লো তাইল অকনমান হেভি কে বনাই দিবলৈ মাথা যদি ফুৰ লাইনত গ'ল তেতিয়া হলে গ'ল পইচা পালি যদি নগ'ল তো দোকানখন উন্নত
ন ন নাই? এতিয়া আকৌ সেইটো মানে এইটো এইটো চাইডে নাহিবলৈও পায় বুলি কৈ আছে আকৌ হাহজনৰো হৈ গল যে।
গম পাইছো কিন্তু আহিলে যেনিবা পইচাটো পালি নাহিলে নাহিলে তই বেলেগ এ তোৰ দোকানখন ভাল হ'ব ন।
না এতিয়া নাহিলে মানে এতিয়া আমি আগফালতো মাথাই মানে পিছফালৰ গ ৰুমকেইটা যে আছ যে পিছফালে ৰুম আৰু এক চাগে দুটা আছে নহয়। সেই দুটাকে মানে অ, মানে ভালকে ঠিক কৰা মাথা মাৰি আছোঁ আমি বুজি পাইছা মানে ঠিক কৰিলে মানে এতিয়া দুখন দোকানো
গম পাইছো এনেই বেলেগ খুলিবিনো কিনু খুলিবলৈ নায়ে দেখোন তেনেকে
এ যে উম ভাল ভাল কাপোৰ দোকান অকল এটাই মানে চব ল'ৰা মানুহে অ সেইটো অকল ল'ৰা মানুহে অকল এটাই ছোৱালীক বুলি কলে নাই অকল ল'ৰা এ যে ল'ৰা য়ে ৰাখিব লাগিব ছোৱালী ৰাখিলে
তেওঁ কম চলিব মানে গম পাইছে নাই এইটো বছৰেকত তই যিমান আনিবি তাতকে বহুত কম কাপোৰ বেচিব পাৰিবি গম পাইছ নাই মানে তই যদি এশটা কাপোৰ আন তাই এটা বস্তু বয়গত পঞ্চাছটা বেচিব পাৰিবি নোৱাৰ মানে আশা কম
নহয়তো সেইটো যেতিয়া এতিয়া নচলে পূজা বিহু সেই তেনেকুৱা স তেনে অ তেনেকুৱা সময়তে তেনেকুৱা চলিব এনে যেতিয়া তেতিয়া নচলে মানে তাপ সেইখন দোকানখন এনেই এতিয়াত
আৰু তাত দোকান খুলিলে সেই দাচৰ দোকানৰ গতে আড্ডা মেলিলে নচলে আকৌ
নথৰে বাৰু সেইটো নহয় সেইটো বাৰু ভাল নহব বাৰু তাৰপা মানে এতিয়া মাথা মাৰিছো হেৰি এ জেৰক্স চেৰক্স ৰাখি দিম তাৰপা আৰু চিপছ তিপছ এইবিলাক বিস্কুট চিস্কুত মানে চব ভাৰাই দিম আৰু ঠাণ্ডা চাণ্ডা কিবা কিবি
ভাল হ'ব
অ মানে এইফালে দুটা কাম চলি থাকিলে ন এইফালে জেৰক্স চলি থাকিলে আমাৰ সেইখনত নাইও তেনেকুৱা আগত হেৰি আছে দেই মানবৰ দোকানৰ কাষ সেইখনৰে
এতিয়া বন্ধ হৈ গ'ল
আমাৰ এইখনৰ এতিয়া সেইখন হৈ গ'ল এতিয়া বেংকো আছে ওচত পটককে জেৰক্স কৰাই কিবা কিবি সেইটোও চলি যাব এতিয়া অ তাকো আছে আৰু আহিতে আকৌ টুতুৰ দোকানলে আহিব লাগে ন টুটু দোকান বন্ধ থাকিলে আকৌ এই আমাৰ হেৰি আমাৰ বুক চল আহিব লাগে
গম পাইছো
উম
এই ভালে হ'ব জেৰক্স টোকে মাথা মাৰ বেছি পইচাও খৰচ নহয়
অ
পিন্দা দগাবলে ভাড়াত লৈ আহবি পি পিন্দা দগাবলে ভাত লৈ আহিবি মোৰ মানুহ আছে এতিয়াই কথা পাতি দিলে এতিয়াই দি দিব প্ৰিন্টা
অ ভাৰাত আনিলে তাৰপৰা লাহে লাহে ত নিজেও লৈ লব পাৰিম ম
প্ৰিন্টাৰ আমাৰ নাইন ফ' ডিজিট এছ অ তই মাহে এহেজাৰকে দি থাকিলো বহুত বা পাঁচশ ছশকে দি থাকিলেও বহুত পাঁচশকে দি থাকিবি মই পাঁচশ টকাতে পাতি দিম।
অহ ইহঁতি এনেকুৱাই মান সেইটো সেইটো কেনেকুৱা লাগিব।